বা এনেই আছোঁ। তই শুনিছ নে নাই?
শুনিছোঁ, শুনিছোঁ।
আ কি আজি কলেজ গৈছিল নাই অবা।
আজি গৈছিলোঁ লগৰ এটাৰ পৰা এয়া লেপটপ এটা ললোঁ।
কি হ'ল? কি তহতঁক কি এই কলেজ বন্ধ দিয়াই নাই নেকি?
আমাৰ নিদিয়ে কলেজ বন্ধ আমাৰ এতিয়া ইণ্টাৰণশ্বিপ কৰাভ তাৰপিছত তোৰ আৰু কি কি কৰাব, এইবিলাক পেপাৰ চেপাৰ বনাবলৈ শিকাব চাগে তেনেকুৱা। এতিয়া মানে আমাৰ, হেৰি লেপটপ লেপ যাৰ যাৰ আছে সিহে মানে অকমান, ভালকে শিকিব পাৰিছে আৰু। নথকাবোৰে এনেই বহি থকা নিচিনা হৈছে, ছাৰো ইমান লাগি থকা নাই আৰু।
এ-এপটো-এপটো সেইটো অ', হয় নহয় চাইছিলি নাই?
সেইটো হয় চাইছিলো, তাৰপিছত এই বহুত শ্ল' যে সেইকাৰণে লগৰটোৱে ক'লে এই, নালাগে থ' ইয়াতে কৰ এনেকে তাৰপিছত সেইবুলি কলে আৰু, মই বুলো হ'ব দে।
আহ, অ', শ্ল' মই কৈছো নাই তোক শ্ল'। মানে হেৰি মোৰ ৰেম এইট জিব হে, তাৰপা এছ এছ বি এটা লগোৱা আছে আৰু।
অঁ।
মই এছ এছ বিটো ডাউনলোড কৰি থৈছিলোঁ বাৰু।
আহ।
কিন্তু তেওঁ শ্লো চুলিছে মই গম পাইছিলো শ্লো চলিব বুলি মানে, এইটো মানে হেৰি এইটো গ্ৰাফিকচ লাগে, তোৰ যোনটো এপ যে, সেই ভালকে ৰাণ কৰিবলে, মোৰ আকৌ গ্ৰাফিক্স কাৰ্ড নাই নহয়।
অ', সেইটো কাৰণে।
এইবোৰ চলাব পাৰিবি কাম এটা কৰিবি তই
হম।
এই ঘৰতে অলপ এদিন আ-আজি খুলি একদম পুৰা ইউজ কৰিবি ন
আহ।
তেতিয়া মানে ক কাইললে অলপ মানে সোনকালে অপেন হ'ব আৰু তেনেকুৱা, আৰু আগতীয়াকে, বহুত আগতীয়াকে অপেন কৰি থৈ দিবি তই।
অ'।
তেতিয়াহে ভালকে ইউজ কৰিব পাৰিবি, নহলে নোৱাৰিবি।
উ, এয়া পেটোৱাৰ লগতে মই কৰিলো আৰু অলপ। তেনেকে অ'ত এটা, অকমান ত'ত অকমান তেনেকে কৰিলো আৰু। হ'লও ইমান কৰিব পৰা নাই আৰু। উম পেট লেপটপ আছে হ'লো, নিজে কৰাটো বেলেগ ন'। কিবা এটা শিকিব পাৰি ন'।
গম পাইছো গম পাইছো ত কি হ'ল ধন ইণ্টাৰ্ণশ্বিপ মানে, সেইটোকে ইণ্টাৰ্ণশ্বিপ দিছে নে কিনো।
অ', অ'। আমাৰ মানে ভাগ কৰি দিছে অ তিনজন চাই লৈছে তিনটা তিনিটা বস্তু।
উম।
উম, এটাই মানে চেঞ্চৰ কেনেকৈ বনাই সেনেকুৱা লৈছে।
অ', অ'।
যোনকেইটা লৈছে সেহঁতও একেই অৱস্থা মানে, লেপটপ দুটা নে তিনিটা।
অ'।
তাত মানে লগৰ কেইটাই তেনেকেই, যোনকেইটাই কৰে অকল সেইকেইটাই কৰি থাকিব লাগে। বাকিটা যোন কেইটা এনেই মানে যোন কেইটা নাথাকে ন', সেইকেইটা এনেই চাই থাকিব লাগে আৰু। ঘূৰি ফুৰে সেইকেইটা। আমাৰ ইয়ালৈ আহিব, তাৰপিছত আকৌ ঘূৰি ফুৰে তেনেকুৱা মানে।
অ', অ', অ', হেৰি এইটো কি বুলি কয়
অ', এইটো-এইটো আমাৰ-আমাৰ এই কেমেৰামেনৰ লগৰো
উম
তাৰ লগৰটো নাৰ্চাৰীখনত এ প্ৰথম দিনা গ'লো আৰু তাৰপিছত প্ৰথম দিনা মানে অকল কথা পাতি থাকোতে গ'ল আওঁ তোৰ?
অহ এই হেৰি এইটো- বাইক থকা এইটো মুছলিমটো সেইটো সেইটো বেলেগ লছে নি? কম্পিউটাৰ লৈছে নেকি সি?
অ অ' সি কম্পিউটাৰ লৈছে। এইটো কি বুলি কয় মানে এই প্ৰথম দিনা গলো ন', প্ৰথম দিনা কা এই লগৰ কেমেৰা থকা লগৰটো আৰু এই লগৰ তাৰ লগৰজনী মানে নাৰ্চাৰী অওনাৰজনী এও অকল বেলেগক কথা পাতি থাকোঁতে এই এঘন্ যোৱাইছে মই আৰু মোৰ লগৰটোৱে বহি থাকোঁতেই গ'ল আৰু মানে ইহঁতি কাৰ কি ব্ৰেক বল কোনে কাক ভাল পায়, কোনে কাক নাপায় সেইবোৰে পাতি আছে আৱ
আমাৰ কথা ওলাইছে নেকি আকৌ?
অলপ অলপ ওলাইছিলেগে মিহি মিহিকে। এ মানে ত তহঁতৰ সেইবোৰ কথা ওলোৱা নাই, হেৰি ওলাইছে আৰু এ এই তোৰ কিবা দম হেৰি বজাইছিলি নি বাৰু? কিবা এটা গাইছিলি নি? ষ্টৈটাচ যে দিছিলি?
অ অ
অ সেই ছোৱালীজনীয়ে মানে সুধিছে এইয এইটো সেইটো হয় নে নহয় এইটো তই হয় নহয় বুলি? সেইটোৱে আৰু তাৰপৰা হেৰি এইটো বুলি কয় মই ভাবিছোঁ আজিৰ পৰা যাম আৰু। অ' আজিৰ পৰা যাবলে ছোৱালীজনীয়ে কৈছে তাইৰ হেনো ককায়েক জনে হেৰিত আছে মেডিকেলত আছে সেইটো কাৰণে ত সেৱাই মেড ইয়ালে অহা-যোৱা হৈ থাকিব- কৰি থাকিব লগীয়া হৈছে আৰু, ঘৰত মানুহ নাই।
তাতে বেছিকেইটাই লোৱা নাই নি বাৰু?
নাই আমি চাৰিটা মানহে কেমেৰা মেনটো হতি চাৰিটা মানহে।
অ এই টেনচন নাই পতককে উলিয়াই দিব বস্তুটো।
হা?
ত বস্তুতটো এনেই এনেকে হৈ যাব আৰু ইমান কষ্ট নহয়।
অ সেইটোৱেই মানে তোৰ অকল প্ৰথম দিনা কাৰণ গৈ ফটোটো মাৰিমেই, মানে তোৰ চাৰ্ট তিনিটা-চাৰিটা লৈ যাম।
উম, অ' - অ' - অ'। এদিনেই মানে গোটেইকেইটা হেৰি
অ তাপা মানে নেক্স দিনা আ হেৰি মানে গোটেই বেচিক কেইটা শিকাই দিব আৰু কোনটো কেনেক কি কৰে গোটেই অভাৰভিউ টো দি দিব ন? মই তেনেকেহে ভাবি থৈ দিছোঁ। কিন্তু মানে আৰু আহি অনাৰ জনীয়ে আৰু দুদিন যাব কৈছে। কিন্তু মই আৰু দুদিন এফৰ্ড কৰিব নোৱাৰিম চ মই সেইটো কাৰণে সেই লাষ্টৰ দিনা চাৰ্টিফিকেটটো বনাই
এহঁতৰ সেই মালিকজনীৰ হেৰি ককায়েকটো থাকে নাই?
থাকে, থাকে এ হেৰি মোৰ ভায়েক নিচিনাহে লাগিলে তোমাক ইমান ডাঙৰ নিচিনা নেদেখিনো হয় নাই? অ ওখকে।
অ ককায়েক নহয়, অ ককায়েক ককায়েক।
সেইটো ইমান ডাঙৰ নিচিনা নালাগে দেখোন ল'ৰাটো। এনে কিমান - কিমান ডাঙৰ?
বেছি নহয়, আমাতকে দুই মান চাগে, দু দুই বছটোমান, হম
অ'-অ' ত ম ম ম দে খান মানে ইমান ডাঙৰ নিচিনা নাপালো, সেইটো কাৰনে সুধিছোঁ।
তহঁতৰ ইণ্টাৰণশ্বিপ তুৱে ভাল হৈছে। হেৰি চাৰি দিন পাঁচ দিন মান যাব লাগে, আমাৰো একদম পোন্ধৰ দিন যাবই লাগিব। আমাৰ এতিয়া এটেনডেঞ্চ নাইনটি পাৰ্চেন্ট লাগিব, মোৰ এতিয়া এক দছ পাৰ্চেন্ট গ'লেই। অকল নাইণ্টি আছে এতিয়া, আমাৰ পেটোৱাটো হেৰি এইট্টি মান আছে তাৰ। তাৰপৰা আৰু এইটো ইটো আওএটা যে আছে আমাৰ, কোলাকে অকমান ওখকে যে। সেইটো ছেভেণ্টি মান আছেগৈ আৰু।
অ', এই হেৰি তহঁতৰ কলেজত হৈছে কাৰণে তহঁতি হেৰি কৰিব পৰা নাই আৰু। পাল মাৰিব পৰা নাই, আমি এতিয়া
আমাৰ মানে, ছাৰো ইমান হেৰি নহয় কালি দিনটো আমাক এনেকেই এৰি দিলে। নাহিলেই মানে, অকল এটেণ্ডেঞ্চটো লৈছে তাৰপৰা গুচি গ'ল।
নহয় এতিয়া তই এটেডেঞ্চটো দিবলৈ হ'লেও ত মানে
অ', যাব লাগিব কামোৰটো খাব লাগিব, দুই তিনি ঘন্টামান।
এতিয়া যেনিবা আমাৰ যেনেবা গোটেইকেইদিন যাব যাব নালাগে আৰু।
উম।
সেই আধাতে কামটো হৈ যাব আৰু তেনেকুৱা কথাটো। তাপা যে এ কথাটো কৈছিলি যে। এন ডি পি চি কোন কোনটো ইয়াৰৰ কথা কৈছিলে বাৰু, আমি একে দিয়া ইয়াৰটো কথা কৈছিলি নেকি সেইটো কি আৰু সেই এচৰক কেতিয়া আহিছিলে?
আহিলেতো কেতিয়াপাতে আহিলে।
এ, ছমা ছমাহ সাতমাহ হল নেকি।
এই বেছিয়ে হ'ল হবলা, মই চালোতো মোৰ একদম কমিলে।
মই এইবোৰ চাবলৈ টাইমে নাপালোঁ নহয় অ', মই গমেই নাপালো মানে কি হল কি নহল।
মই আমাৰ লগৰ এটাই ক'লে এইটো কলেজত থাকোতে। এনেকে আহিছে এনচা কি তাৰাপা মই ঘৰত আহি চালো অ', চাপা এই গোটেইগাল ভুলেই দেখোন। আহ সেইবুলিয়ে মনে মনে থাকিলো আৰু।
এ হেৰি এইটো কি বুলি ক মই মানে তোৰ মানে মই সেইটো এনেও ফুৰিবলৈ গৈছিলো বাৰু। তেওঁ মানে মই গম নাপালো আকৌ এইটো যে হেৰি বাকি আহিলে তাৰপা চাই চোৱাই হেৰি হল।
উম, মই এবাৰ এনেকুৱা হেৰি অনলাইন ক্লাছ ল'ম বুলি ভাবিছিলো এতিয়া ল'ব পাৰি নে নোৱাৰি আক।
কিহৰ?
এয়া হেৰি
এন ডি বি চি
তেনেহ'লে এছ এছ চ।
অ' সেই কচিংও কথা কৈছ।
অ' অনলাইন কচিং।
তই কচিং লোৱাতকে হেৰি কৰ প বেছিক কেইটা ক্লিয়াৰ কৰ ন, মই-মই আকৌ এই সেই এক তাৰিখৰ পৰা আকৌ ধৰি ধৈমাও
কিহত ইউটিউবতে?
হম,
ইউটিউবতে
হা মই কৈছো মই, মোৰ আকৌ এক তাৰিখৰ পৰা ধৰিম নেক্সট এছ এছ চিটোৰ কাৰণে।
অ, সেইটোয়ে কৈছো ক'ত ধৰিবি কি কৰিবি সেইটো
মই পঢ়াৰ কথা কৈছো।
মই সেইটয়ে কৈছো কত পঢ়িবি।
এ ঘৰতে মই কৈছো যে তই এতিয়া তই যদি কোচিংটো ল, মই মানে কচিঙত কেনেকে শিকে মই ময়ো লৈ পোৱা নাই আজিলৈকে। কিন্তু মোৰ হিচাপ, পদ চাগে তাক এনে তোক মানে অকল কুৱেশন তোৰ এনচাৰ কৰাব চাগে আই থিংক দেই।
অ, তেনেকুৱাই কৰা বুজাই দিয়ে মানে বস্তুটো আমাৰ লগৰ কেইটামানে লৈ থৈছে। আছে নহয় এনেকৈ বুজাই মানে।
কিন্তু মানে তই যদি তই যদি এতিয়া তই লৈ মানে এনেকে কোনোবা এ চেটজিপিটি কিবা এনেকে তই চিলেবাচটো মাৰিলি হয় নাই, চিলেবাছটো গোটেই পিক ৱাইছ আহিলে নহয় তই ধৰি ল মেথ - মেথচৰ মেন্সুৰঞ্চন প্ৰফিট লছ পাৰ্চেন্টেজ তেনেকে আহিলে তো।
হয়।
এতিয়া ধৰি ল পাৰ্চেনটেজটো লৈ ললে ষ্টেজৰ তোৰ কমেও বাৰটা নে তেৰটা টাইপৰ কুৱেশচন মানে বাৰটা তেৰটা টাইপৰ কুৱেশচন বনে, তই যদি, সেই গোটেই টাইপ কমপ্লিট কৰি দিয় ন তোৰ পাৰ্চেনটেজটো গোতেই হৈ যাব মানে তোৰ ধৰি ল, এছ - এছ চি বেংকিং তই--এভৰিথিং মানে গোটেইটো। পাৰ্চেনটেজটো কমপ্লিট হৈ যাব আৰু
অঁ সেইটো কথা,
তই যদি এনেকে যদি নিজে যদি এই গোটেই কেইটা কমপ্লিট কৰি ল'ব পাৰ। মানে তাৰ পিছত যদি কচিং এটা লৈ লও ন তোৰ মানে কিচিং তো ৰিভিজন হৈ যাব একদম পুৰা মজাৰ প্ৰফিট হ'ব আৰু
অ তেনেকেই কৰিব লাগিব তেতিয়াহলে মই মানে এতিয়া কিবা হে লেপটপ এটা লওঁ বুলি ভাবি আছো এতিয়া, বহুত অসুবিধা হৈছে ন, লগৰ এটাই কৈছে তাৰ লগ মোৰ এটা মানে এচটি এটা আছে।
উম,
তাৰপিছত সেইটো মানে সি আগতে এজেঞ্চি নে কিবা সেনেকুৱাত কৰিছিলে মানে বস্তুটো। কাম, তাৰপা সেই উলিয়াই দিলে নেকি তাক তাৰ মানে এতিয়া বস্তু বিকি আছে মানে এটা এটাকে। এনে কোৱ মতে সেইটো ছিক্সটি নাইন ছিক্সটি তেনেকুৱা মান হয়।
তাৰপৰা তোক - তোক কিমান খুজিছে?
পঁচিছ সাতাইশ মান পালে দি দিম তেনেকে বুলি কৈছে।
চাই ল'বি তই এনেই অৰিজিনেল প্ৰাইচতটো হে অনলাইনত চাই ল'বি তাৰপা গোটেই কণ্ডিশন কেইটা চাই লবি আকৌ।
কণ্ডিশন ঠিকে আছে বুলি কৈছে মানে যোনটোৱে চাইছে ন লগৰ। তাৰমানে কম্পিউটাৰ দোকান আছে।
অ, তেতিয়া -বেয়া নহয় আৰু। মানে তোৰ এনেকে ললে। কিন্তু মানে তোৰ ধৰি ল, যদি তাৰ যদি তোৰ পাৰটচ কেইটা যদি মানে
অ' তেতিয়া লৈ লাভ নাই, অ' লৈ লাভ নাই তেতিয়া। মই এনে, নতুনকে ললেও মানে তোৰ ফৰ্টি ফিফটি মানত এনেকে ল'ম বুলিয়ে কৈ আছিলো আৰু।
অ। অহ এইটো চখটো এনেই তই তই লেপটপ হেৰি বাদ দে তই মোবাইলতো পঢ়িব পাৰিবি কিন্তু। মানে এইটো তোৰ যেতিয়ালৈকে লেপটপতটো নাথাকে ন ত তেতিয়া মই, অ' লেপ থকা হেতেন পঢ়িলোহেতেন তেনেকুৱা লাগি থাকিব মানে।
মোৰ তেনেকুৱা হ'ল নহয়, এই বিশ্বনাথ যে পঢ়ে যে সৰু টেবুলখন। মই মানে পৰীক্ষাৰ আগত মই ভাবিছো মানে এ বাহিৰততো মহ একদম। মহৰ কাৰণে পঢ়িব নোৱাৰো, সেইকাৰণে মই ভাবিলো গোটালো মানে পইচা পাঁচশ মান। তোৰ আনিলো টেবুলখন।
অ'।
এদিনো আজিলৈকে মানে পৰীক্ষা গ'ল, এতিয়ালৈকে মানে পঢ়িয়ে পোৱা নাই।
মই, মই, ম মই গম পাইছো মানে কণ্ডিশ্যনতো তেনেকুৱাই, চবৰে তেনেকুৱা হয়, অকল তৰ বুলিয়ে তেনেকুৱা হয় কথা নহয়। মানে মোৰ আগতে তেনেকে অ নেক্স কল, নেক্স কলটো